শুনিছানে?
হয়-হয় শুনিছোঁ কোৱা।
ভালে আছা।
হয় ভালে দিয়া তোমাৰ ভালনে?
হয় ময়ো ভালে আছো আজি ভাবিছিলো সমাজৰ গুৰুত্বৰ বিষয়েপ আলোচনা কৰো।
হয় ভাল বিষয় এটা বাছি লৈছা তুমি হয়। ভাল লাগিব মোৰ কোৱা চোন?
আহ', যিহেতু সমাজ মানুহৰ জীৱন অপৰিহাৰ্য অংগ মানুহ আহ', মানুহ সমাজ অবিহনে সুস্থ আৰু সম্পূৰ্ণ জীৱন যাপন কৰিব নোৱাৰে। অহ ', মানে কোৱা হয়। নহয় অহ ', মানুহ মাত্ৰই সমাজ অহ ', যদি অম ', এজন মানুহ মানে সমাজ থাকিবই লাগিব প্ৰত্যেক সমাজ মানুহাকে বা এজন মানুহক দিয়ে সেইবোৰে সমাজৰ প্ৰয়োজন কাৰণ উম ', এজন মানুহক সমাজ অবিহনে কেতিয়াও উ সম্পূৰ্ণ হব নোৱাৰে।
হয়-হয় মানুহক সামাজিক জীৱ বুলিও কোৱা হয় গম পাইছেনে? সেইকাৰণে,
হয় গম পাইছোঁ। অহ ', আৰু মানে মানুহে অহ ', সমাজত বাস কৰি বিভিন্নতাৰ আহ', বিভিন্ন জনৰ সৈতে সম্পৰ্ক গঢ়ি তোলে আৰু একেলগে উন্নয়নৰ পথত আগবাঢ়ে মানে মানুহে এক সামাজিক প্ৰাণী তেওঁলোকে মানে সমাজত বাস কৰি ভাল পায়। তেওঁলোকে মানে সমাজত থাকি বিভিন্ন লোকৰ লগ কথা পাতি ভাল পায় বা ৰ নতুন নতুনম পৰম্পৰা সংস্কৃতি আদৰ্শ এইবোৰ লৈ ভাল পায়। সেইবাবে মানুহক মানে আঁহ ', সামাজিক প্ৰাণী বুলি কোৱা হয়।
উম', হয়-হয় আৰু মানে কি কয় আৰু কি কয় তোমাৰ সমাজ বুলিলে আমি কি বুজো? মানে তোমাৰ ভাষাত তুমি কি কব বিচাৰা মানে এই বিষয়ে
অহ ', মোৰ মতেদি সমাজ হৈছে, একে ঠাইত বাস কৰা বা একে উদ্দেশ্যে আৰু নীতি নিয়ম মানি চৰা লোকসকলৰ সমষ্টি মানে আমি বিভিন্ন ঠাইত বাস কৰোঁ। যিটো অঞ্চলত আমি একেলগে বাস কৰো সেই অঞ্চলৰ লোকসকলক মানে একেলগে সমাজ বুলি কোৱা হয়। মানে আমি সমাজ পাতি বাস কৰি আহিছো। একে অঞ্চলৰ লোক কৰা বা একে জাতি বা আহ একে উম একে ধৰ্ম বা উম বিভিন্ন ধৰণৰ সামঞ্জস্য মিলি পিনে মানে এখন সমাজ গঢ়ি তুলিছে।
অ আৰু এই মানুহ আৰু সম কি কয় তোমাৰ পৰিয়াল আৰু সমাজৰ মাজত মানে বহুত সম্পৰ্ক থকা দেখা যায় মানে কি ভাবা তুমি বিষয়ে
অ তুমি কি কৰা বুজি নাপাৰো।
মানে তোমাৰ পৰিয়াল আৰু সমাজৰ মাজত মানে সম্পৰ্ক আছে। এটা মানে কাহ তাহানিৰ পৰা মানে চলি আহিছে। এই পৰিয়ালৰ সম
হয়-হয় তা মানে পৰিয়াল মানে পৰিয়াল হৈছ সমাজলৈ অ ক্ষুদ্ৰ একক বহু পৰিয়াল মিলিয়ে এখন অ সমাজ গঠন হয়। মানে বহু মানুহ মিলি কিনে এ এখন পৰিয়াল গঠন হয়। আৰু সেই পৰোৱাল পৰিয়ালবোৰ মিলি পিনে মানে এখন সমাজ গঠন হয়। এখন সমাজ গঠনৰ বাবে মানে পৰিয়ালৰ প্ৰয়োজন হয়। বহু কেইখন বহু কেইখন একেলগে পৰিয়াল মিলি বা পৰিয়ালৰ সদস্য মিলি পিনে এখন সমাজ গঠন হয়। যাৰ ফলত আমি উম মানুহ বোলে সামাজিক প্ৰাণী হিচাপে জীয়াই থাকিব পাৰিছে।
উম হম-হম আৰু তোমাৰ এই সংস্কৃতি সংৰক্ষনৰ ক্ষেত্ৰত আমাৰ সমাজৰ মানে বহুত ভূমিকা আছে মানে আৰু আহ কি কয় সমাজে নিজৰ ভাষা সংস্কৃতি পৰম্পৰা ৰীতি নীতিবোৰ সংৰক্ষণ কৰি নতুন প্ৰজন্মক হস্তাক্ষৰ কৰে মানে। আৰু অসমীয়া সমাজৰ বিশেষত্ব কি বুলি ভাবা তুমি?
অ মোৰ মতে অস অসমীয়া সমাজৰ বিশেষত্ব বহুলত আহ মানে অসমীয়া সমাজ বিভিন্ন জাতি জনগোষ্ঠী ভাষা আৰু সংস্কৃতিৰ মিলনস্থলী আহ ইয়াত সম্প্ৰীতি আৰু আহ ঐক্যৰ এক সুন্দৰ নিদৰ্শন দেখা যায় মানে অসমত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী ভাষা আহ সংস্কৃতিৰ লোকে বাস কৰে আহ মানে বিভিন্ন ধৰণৰ জাত জনজাতি বাস কৰে বা তাত কোনো উম আ ভেদ ভাৱ নহয় সেয়ে মানে আম অসমত আম অসমীয়া সমাজৰ বিশেষত্ব বহুতেই
হম হম
শিক্ষাৰ ক্ষেত্ৰত সমাজৰ ভূমিকা কেনেকুৱা
কি ক'লা তুমি বুজি নাপালো
শিক্ষাৰ ক্ষেত্ৰত সমাজৰ ভূমিকা কেনেকুৱা
অ শিক্ষাৰ ক্ষেত্ৰত সমাজৰ ভূমিকা ভাল এটা ভাল প্ৰশ্ন এটা সুধিছা বাৰু শিক্ষাৰ ক্ষেত্ৰত সমাজৰ ভূমিকা অ মানে তোমাৰ কি কয় সমাজৰ মুৰব্বীটো মানে তোমাৰ কিহৰ দ্বাৰা সৃষ্টি হয় মানে তোমাৰ পৰিয়ালৰ দ্বাৰা হয় ন মানুহবোৰ মুৰব্বীবোৰ ঘৰৰ আৰু মানে তেওঁলোকে কি কৰিব লাগিব যিবিলাক মানে উঠি অহা প্ৰজন্ম আছে তেওঁলোকক উৎসাহিত কৰিব লাগিব প্ৰেৰণা দিব লাগিব যাতে তেওঁলোকে শিক্ষা শিক্ষাখিনি গ্ৰহণ কৰে আগুৱাই যায় সেনেকুৱা আৰু বা মানে আমাৰ যদি সমাজৰ মানুহবোৰ শিক্ষ শিক্ষিত হয় তেতিয়াহে মানে সমাজ চলিব আৰু সমাজ এখন ভাল হ'লে সেই সমাজৰ পৰা গৈ কিনে তেওঁলোকে আমাৰ সমাজৰ নাম মানে নাম মানে ভাল কৰিব আৰু সেয়াই তোমাৰ সমাজ আৰু হয়
আৰু সমাজে মানে মানুহক বহুত ধৰণৰ অ মূল্যবোধ শিকায় সমাজ শৃংখলা সহযোগিতা সহানুভূতি আৰু পাৰস্পৰিক সন্মানৰ দৰে মূল্যবিধ শিকাই মূল্যবোধ শিকাই মানে আমাক উ সমাজে মানে অ কেনেকৈ সহযোগিতা কৰিব লাগে যদি কোনোবা যে বিপদত আছে ত কেনকৈ সহায় কৰিব লাগে এ সেইবোৰ শিকায় বা কোনোবা এজন দুখ কষ্টত আছে তেওঁওলোকক কেনেকুৱা সহায় কৰিব লাগে তাৰ বিষয়ে আমাক সহানুভুতি হবলে শিকায় বা পাৰস্পৰিক আ ম নিৰ্ভৰশীতা মানে পৰম্পৰা আদিবোৰ শিকায় কোনে কেনেকৈ জীয়াই থাকে আমাক সমাজে এইবোৰ শিক তে নহয় ন
হয় হয় হয় যথেষ্টখিনি শিকায়
বাৰু তোমাৰ মতে সামাজিক ঐক্য কিয় প্ৰয়োজনীয়
সমাজৰ ঐক্য কিয় প্ৰয়োজন ন আচলতে কি কি জানানে এই সমাজত মানে ঐক্য থাকিলে সমাজত শান্তি আৰু সম্প্ৰীতি মানে উন্নয়ন বজাই থাকিব পাৰে আৰু বিভেদ আৰু সংঘাত হ্ৰাস পায় মানে
অহ থিকে কৈছা
আৰু মানে সমাজৰ মনত অ যুৱ প্ৰজন্মক বহুতেই গুৰুত্বপূৰ্ণ ভূমিকা নহয় নে যেনে যুৱ প্ৰজন্ম সমাজত আহ তেওঁলোকৰ জ্ঞান উদ্যম আৰু আহ সৃষ্টিশীলতা সমাজক আগুৱাই নিয়ে আহ মানে উম যিবোৰ বাঢ়িৰ অহা যুৱ প্ৰজন্ম আছে তেওঁলোক মানে অহ যথেষ্ট শিক্ষিত দেশৰ উন্নয়ন বৃদ্ধি পাই বা আ আমি মানে বিভিন্ন ধৰণৰ আ বিজ্ঞান প্ৰযুক্তি মানে আজি এই আজিকালি যিবোৰ বিজ্ঞানিক কাম বা প্ৰযুক্তিৰ কাম সেইবোৰ মানে বিশেষকৈ অহ যুৱ প্ৰজন্ম বোৰেই কৰি আছে যাৰ ফলত মানে আমাৰ দেশখন বহুত উন্নত হৈছে নহয় নে
হয় হয় আৰু আমাৰ আৰু সমাজত মানে বহুত সমস্যাও দেখা যায় দিয়া, মানে ভালৰ লগত হয়নে এই তোমাৰ দৰিদ্ৰতা, অশিক্ষা অ নিবনুৱা সমস্যাবিলাক অপৰাধ, কুসংস্কাৰ আদিয়ে মানে কিছুমান ডাঙৰ ডাঙৰ সমস্যা দেখা পাইছে এই সমস্যাবোৰ সমাধান কৰাৰ বাবে আমি কি কৰিব লাগে বা কি কৰিব পাৰো মানে তোমাৰ মতে কি ভবা তুমি?
অহ আমি শিক্ষা বিস্তাৰ কৰিব লাগে সচেতনতা বৃদ্ধি বৃদ্ধি আৰু সকলো নাগৰিকৰ সহযোগিতাৰ জৰিয়তে সমস্যা আমি হ্ৰাস কৰিব পাৰো। মানে আম আমাৰ দেখা যায় যে আম সমাজত বহুতে আম সমস্যা বৃদ্ধি পাইছে যেনে আহ তুমি কলাই যেনেকে নিৱ নিবনুৱা সমস্যা, অপৰাধ মানে আমাৰ যেতিয়া নিবনুৱা সমস্যা বৃদ্ধি পাব তেতিয়া আমি আমাৰ মানে অ অপৰাধ বোৰো বৃদ্ধি পাব আমি মানে যেতিয়া আমাৰ মানে মানুহ বিলাক যেতিয়া নিবনুৱা হৈ থাকিব বা তেওঁলোকৰ কোনো আয়ৰ ৰাস্তা নাথাকিব পথ নাথাকিব তেতিয়া তেওঁলোকে মানে অপৰাধকে নিজৰ আয়ৰ পথ বুলি ভাবি লয় বা তেওঁলোকে চুৰ কৰে, ডকাইতি কৰে এইবোৰে মানে নিজৰ ঘৰক পোহপাৰ দিয়ে ফলত মানে আমাৰ সমস্যা বোৰ বৃদ্ধি পায় আমি মানে এইবোৰ কৰাৰ পৰা উম তেওঁলোকক বি বচাব লাগে যেনে শিক্ষা বিস্তাৰ কৰিব লাগে
হয় হয়
সচেতনতা বৃদ্ধি কৰিব লাগে বা সাৱধানতা বৃদ্ধি কৰিব লাগে আৰু সকলো নাগৰিকৰ সহযোগিতা আমি বৃদ্ধি কৰিব লাগে যাৰ ফলত মানে এই সমস্যাবোৰ আমাৰ মানে বহুতেই হ্ৰাস পাব নহয় নে?
ঠিক কৈছা আৰু আমাৰ
তাৰ পৰিচ্ছন্নতাৰ গুৰুত্ব কিমান?
মানে কি জানা আচলতে আমি আমাৰ ঘৰৰ যদি মুৰব্বীবোৰে যদি প্ৰত্যেকটো পৰিয়ালে যদি তোমাৰ মানে পৰিষ্কাৰ পৰিচ্ছন্নতা মানে মানে কি কয় আগবঢ়াই নহ সমাজৰ প্ৰতি তেতিয়া মানে গোটেই সমাজখন মানে ভালদৰে মানে পৰিচালিত হ'ব মানে আৰু ৰোগ বেমাৰৰ বেমাৰ কম হ'ব জীৱনৰ মানদণ্ড উন্নত হ'ব মানে ক'ব গ'লে পৰিষ্কাৰ সমাজে সুস্থ পৰিৱেশ সৃষ্টি কৰে।
হয় ঠিকেই কৈছা।
আচ্ছা আৰু তোমাৰ সমাজ সেৱাৰ বিষয়ে তুমি কি মতামত দিব বিচাৰিবা?
মানে সমাজ সেৱাটো এটা বহুতেই মানে মহৎ কাম আমি দৰিদ্ৰ, অসহায় বা যিবোৰ মানুহক আমাৰ আমাৰ সহায়ত প্ৰয়োজন তেওঁলোকক আমি মানে সহায় কৰিব লাগে যেনে অনাথ আশ্ৰম হওক বৃদ্ধাশ্ৰম হওক এইবোৰ মানে আমি যিবোৰ টকা পইচা এনে খৰচ কৰো বা এ কিছুমান এনে খৰচ কৰে সেইবোৰ আমি যদি আমি জমা কৰি ৰাখি পিনে যদি এইবোৰ এইবোৰ সংস্থানত আমি যদি অ আমি যদি আ দিব পাৰো তেন্তে আমাৰ বাবে এইটো বহুতেই ভাল হয় এইটো এটা সমাজ সেৱাৰ কাম কাৰ আমাৰ সমাজখন লাভান্বিত হয়। বা এইবোৰ বহুতেই উন্নত হয়।
হয় হয়।
আৰু আধুনিক যুগত সমাজত প্ৰযুক্তিৰ কি প্ৰভাৱ পৰিছে?
প্ৰযুক্তিয়ে সমাজৰ অধিক সংযুক্ত আৰু তোমাৰ উন্নত কৰিছে হা যেনেদৰে তোমাৰ উদাহৰণ দিব গ'লে তোমাৰ যোগাযোগ আছে, শিক্ষা আৰু স্বাস্থ্য সেৱাত আছে আৰু ইয়াত পিছে ইতিবাচক প্ৰভাৱো দেখা যায়।
হয় ঠিকেই কৈছা কাৰণ আধুনিক যুগত সমাজ প্ৰযুক্তিৰ বহুতে ভাল প্ৰভাৱ পৰিছে।
হয় হয়।
আৰু কিন্তু অহ প্ৰযুক্তিৰ কিছুমান নেতিবাচক প্ৰভাৱো আছে নহয় নে যেনে অতিমাত্ৰা মোবাইল আৰু সামাজিক মাধ্যমে মানুহৰ মাজত প্ৰত্যক্ষ যোগাযোগ হ্ৰাস কৰিছে মানে আমাৰ আহ দেখা নাযায় যে কিছুমান অহ লোকে মানে এনিটাইম মোবাইল ফোন বা সামাজিক মাধ্যম ব্যস্ত হৈ থাকে তেওঁলোকে মানে উম একদম সন্মুখা সন্মুখৈ মুখামুখি কৰিবলৈ টান পায় বা তেওঁলোকে নকৰে আৰু এইবোৰ মানে বেছিকৈ চলে সামাজিক মাধ্যম তেতিয়া মই মানে এনি টাইম যেতিয়া বহি থাকো বা সেই ওপৰত সেই লগতে ব্যস্ত হৈ থাকো তেতিয়া আমাৰ মানে মানসিক স্বাস্থ্য মানসিক স্বাস্থ্য ক্ষতিগ্ৰস্ত হয়। যায়, তাৰোপৰি আ, বিভিন্ন শাৰীৰিক লোক হ'ব পাৰে যেনে মূৰৰ বিষ এইবোৰ হ'ব পাৰে সেয়েহে আমি এইবোৰ অকমান সীমিতভাৱে ব্যৱহাৰ কৰা উচিত নহয় নে?
ঠিকে কৈছা তুমি হয়, হয়।
বাৰু এজন ভাল নাগৰিকৰ কি, কি দায়িত্ব থাকিব লাগে?
মই মোৰ ফালৰ পৰা ক'ব গ'লে কাৰণ ম, মইতো ইয়াৰে এটা অংশ হয় ন, ত' মোৰ মতে আইন মানি চলিব লগা, লাগে আমি মানি চলাটো উচিত, সমাজ কল্যাণৰ হকে কাম কৰিব লাগে আমি আৰু একদম মানে দৰকাৰ যে, পৰিৱেশটো সংৰক্ষণ কৰা উচিত আৰু আনৰ প্ৰতি সন্মান দি হোৱা উচিত এইখিনি আৰু ভাল নাগৰিকৰ দায়িত্ব বুলি মই ভাবোঁ। আৰু কি কয় আমাৰ সঁচাকৈ সমাজৰ উন্নয়ন অবিহনে দেশৰ উন্নয়ন সম্ভৱ নহয়, হয়নে?
হয়, এখন উন্নত সমাজে এখন উন্নত দেশ গঢ়ি তোলে আৰু মানে সৰ্বশেষত সমাজৰ বিষয়ে মোৰ সিদ্ধান্ত হ'ল যে, আ, মানে সমাজ হৈছে মানুহৰ জীৱনত ভিত্তি সমাজে আ, আমাক শিক্ষা, সংস্কৃতি, মূল্যবোধ আৰু পৰিচয় প্ৰদান কৰে। সেয়েহে সমাজৰ উন্নয়নৰ, উন্নয়ন আৰু কল্যাণৰ বাবে প্ৰতিজন ব্যক্তি দায়িত্বশীলভাৱে কাম কৰা উচিত মানে আমি সমাজক এতিয়া অৱহেলা কৰিব নালাগে আমি তেওঁলোকৰ প্ৰতি যিবোৰ কৰ্তব্য আছে আমাৰ সেইবোৰ মানি চ-চলিব লাগে তেতিয়াহে আ তেতি-তেতিয়াহে সমাজে আমাক অৱহেলা নকৰে বা আমি আ, সামাজিক প্ৰাণী হিচাপ আ, জীয়াই থাকিব পাৰিম।
হম, ভাল লাগিলে দেই খুব সুন্দৰকৈ তুমি বুজাই দিলা। আৰু আজিৰ মানে এইখিনি মোৰ কাৰণে বহুত দৰ কাৰিয়ো আছিলে মানে আৰু ভাল লাগিলে উপকাৰ উপকাৰী যেন লাগিল মানে কথাখিনি দিয়া ঠিক আছে উম, ধন্যবাদ দেই আকৌ লগ পাম।
হয় বি দে
ঠিক আছে দিয়া।